হেল্ল', অ', আছো ৰ'বা, বাহতঁৰ ঘৰত আহিছোঁ ৰ'বা। তুমি কি কৰি
অ' বাহতঁৰ ঘৰত, মই ভাত চাত খালোঁ, এতিয়া এই শুই আছোঁ আৰু।
হেল্ল', অ'। হেল্ল'।
হেল্ল', শুনা নাই নিকি মোৰ মাতটো?
এ অলপ, অলপ শুনা পোৱা বন্ধ হৈ যায় মাজে মাজে আৰু শুনিছোঁ দিয়া এতিয়া।
ভাত খালা।
মই খোৱা নাই ৰ'বা, আমি ৰুটি খাব ওলাইছোঁ ৰ'বা।
ৰুটি আৰু ৰাজমাহ আৰু পনীৰ সেনেকুৱাকে।
আজি চোন খানা বিশেষ আৰু মানে।
আজি খানাতো অলপ বিশেষে বাৰু।
অ' মই আজি তোমাৰ। নিৰামিষে খালো দিয়া। আলু ভাজি, কেপচিকাম ভাজি, বিলাহী তক সেনেকে খালোঁ।
অ' ভালে তোমাৰ, চব বেয়াটোনো ক'ত ভাল।
ভাল ভাল বহুত ভাল দিয়া। তুমি মানে?
হুম হুম
তোমালোকৰ আজি খানা ন'?
কি কৈছা?
তোমালোকৰ আজি ভাল খানা আৰু ন' পাৰ্টি আৰু ন'।
অ' বহুত ভাল, বহুত ভাল। ঠিক কৰিছে মই এইবিলাকে ভাল পাওঁ। মই এইবিলাকে ভাল পাওঁ খাই পেলাই গম পোৱা নে? ৰুটি খাম ৰুটি, তাৰমানে ৰুটিটো আৰু ৰাজমাহ, কাবুলী বুট, বুটৰ দালি অ' ৰ'বা ৰ'বা অলপ সময় ৰ'বা।
ৰাজমাহ, বুটৰ দালি খালে চোন মানে ভাল লাগে ন' এনেকে খাই। মইয়ো মানে বহুত দিন হ'ল খোৱা নাই বাৰু এনে তাকে খাম বুলি ভাবি আছো। অ' অ' অ'।
অ' মানে ল'ৰা-ছোৱালী থাকিলে জানাইচোন বহুত হুলস্থুল কৰি থাকে বাৰু।
আজি মানে তোমালোকৰ মানে বাইদেউৰ ঘৰত পাৰ্টি আৰু ন'?
এ অলপ সেনেকুৱাই দিয়া আৰু কি ক'বা পাৰ্টি বুলি ভাবেই নাই বাইদেউ মানে আ ক'লে আৰু আহা বুলি। নাই নাই, এনেই এনেই। এনেই মাতিলে আৰু খাব কাৰণে, মই আহিছো আৰু সেইটো কাৰণে। মই ডাঙৰ বাইদেউৰ ঘৰত আহিছো। মোৰ মাজু বা আহিছে মই আহিছো সেনেকুৱা আৰু।
অ' কৰিছে মা আহিছে নে নাই?
নাই নাই তাই পঁচিছ তাৰিখৰ পিছত আহিব।
হয়, মা আহিছে নে নাই মা?
মা আহিছে আহিছে। মা আহিছে, বাইদেউৰ ল'ৰা আহিছে সে সেনেকুৱাই আৰু গোটেইখিনি আহিছো আৰু
অ' তোমাৰ ল'ৰা কি খবৰ? উৎপাত কৰি আছে নেকি তোমাৰ ল'ৰাই?
অ' উৎপাত মানে এইয়া ক্লে যে ক্লে বনাই আছে পেংগুইন বনাইছে। আৰু মানুহ বনাইছে এইবিলাক বনাই আছে, সেয়াই খেলি আছে ৰ'বা বৰ্তমান। নহ'লে আৰু ফোন চাই থাকাত কৰি সেইবিলাকে কৰি থাকক আৰু হয়নে?
অ' অ' ভালেই দিয়া এইবোৰ খেলিব লাগে, তোমাৰ মোবাইল চোৱাতকৈ। এইবোৰ খেলিলে মানে বেছি তোমাৰ মগজ চোকা হয়।
সেইটোকে খেলি থাকক বুলি অলপমান মানে তাক কৰি দিলো আৰু। নহ'লে বাপৰে ইমান উৎপতীয়া ল'ৰা-ছোৱালী বিলাক আজিকালি। আজি বৰষুণ দিছে নে তোমালোকৰ ফালে?
অ' দিছে ৰ'বা বৰষুণ এইফালে।
অ'
বৰষুণটো প্ৰায় সদায়ে দিয়ে আছে। কি ক'লা? অ' গধূলিৰ পৰা নাই গধূলিৰ পৰা নাই। তোমালোকৰো নাই চাগে ন'?
নাই মানে। আছিলে অলপ অলপ বেছি নাই আৰু অলপ অলপ আহিছিলে। কিন কিনিয়া হৈ আহিছিলে আৰু ইমান এটা নাই বাৰু, তথাপিও ভাল নালাগে ন বৰষুণ দি থাকিলে দিলে ভাল নালাগে। ক'বাত ক'ৰবাত ফুৰিব যাবও ভাল নালাগে ক'তো। বৰষুণ মানে পৰি থাকিলে।
কি হয় জানা নে তোমাৰ অ, ক'তো যোৱা তোমাৰ মানে হেইৰি নহয়, ভাবিব নোৱাৰি যে ইয়াত যাওঁ বুলি, পুটুকে বৰষুণটো দি দিয়ে ন।
এয়াই আৰু আজিকালি এতিয়ো বাৰিষা বতৰ ন। হাতত ছাতিটো লৈয়ে লগত লৈ ফুৰিবই লাগে। কেতিয়া ৰ'দ দিয়ে, কেতিয়া বৰষুণ দিয়ে হিচাবে নাই। হয় নে?
অ', অ'মানে তোমাৰ কি হয়। হয়, ঠিকে কৈছা তোমাৰ ন, মানে হাতত ছাতি ল'ব লাগিব আৰু তুমি চাব লাগিব যে আজি কিমান বৰষুণ দিব। তুমি বৰষুণ দিলে ক'ৰবাত ফচিও যাব পাৰা ন।
অ', সেইটোৱেই হয়, সেইকাৰণে অলপ ভাবি- চিন্তি আৰু। অহ, আজিকালি দিনকালো বেয়া হৈছে ন।
হয়, হয়, অ', দিনকাল তাকে।
সেই যোৱাকালি ল'ৰা এটাও যে ঘৰিয়াললে খাই পেলালে, তুমি দেখিছানে ফোনত।
নাই দেখা, ক'ত?
এ, ইফালে কিবা মিয়াৰ জেগাতে ৰ'বা। মানে তাৰ দেউতা কলে অসমতে হয় ইজানি। এই ধুবুৰী সিফালৰ কিবা এখন সৰু গাওঁ আৰু নদী ব্ৰহ্মপুত্ৰ নদীতেই পৰিয়াল আছো নেকি, তাৰপিছত মানে ল'ৰাটোৱে বৰ দেউতাকৰ লগত খেতি পিনাই পথাৰ, নদীৰ কাষত যে খেতি কৰে, কিছুমান মিয়া বিলাকে যে কৰে। এনেকুৱা কৰিছিল নেকি বৰদেউতাকৰ লগত, সি মানে গৈছিলে আৰু একেলগে। বৰ দেউতাক লগত অলপ সহায়ো কৰি দিছিলে। কৰি পেলাই কৈছে কি, মই ভৰিখন থুই আহো দেই হ'লে এইটো, মানে খে, মানে যি কাম আছিল সিনি হ'লেই আৰু ভৰি খন ধোই আহো দে, তাৰপিছত সি ওলাই গ'ল মানে নদীৰ পানীৰ ওচৰত গৈছে ঘৰিয়ালতটো মানে লুকাই লুকাইহে আহে দেখা কেটো নাহে। তাৰপিছত আহি বলে তাৰ খাই পেলালে ঘৰিয়ালটোৱে ভৰি খন ধুই থকা অৱস্থাতে এনেকুৱা বেয়া লাগে ন। অ', বাৰ বছৰীয়া হয়, কিন্তু দেচোন বাৰ বছৰ এনেও টো সৰু ন।
অ', কিমান পৰহি চাগে বুজিও পোৱা নাই কি?
উম, কি যে হৈছে নহয় ঘৰত, ব, এই দুুনীয়াখনত। চবফালে বেয়াই হ'ব তম বা ভাল হবৰ একোটাই নাই বাৰু।
তাকেহে মানে তোমাৰ, বেয়াও লাগে ন ইমান সৰু লৰাটো এনেকে পাইছে মানে তাৰতো। মাক- মাকৰ বা ঘৰৰ মানুহৰ।
বেচেৰা বেয়াও
তাকে ন। বেয়া লাগে এনেকুৱা হ'লে, হ'ব নালাগে বাৰু কাৰো লগত এনেকুৱা।
অ', আপুনি ল'ৰাটো কম কষ্ট পাইছে তাক একেবাৰে উল্টাই উল্টাই মাৰিছো অ'।
অ', অ' দেখি ভিডিঅ' টো আহিছ নেকি?
অ' কামুৰি পেলাই এনেকে ওল্টাই ওল্টাই মাৰিছে। একদম মানে, ডাইৰেক্ট মানে কি আৰু তাক মানে বুকুৰ পৰা আধা খিনি খালে তাৰপিছত সেইখিনি আধা খিনি ওলাইছে পায়।
সেই নকবা ৰে-
অঁ কি কবা এইবিলাক বহুত দুখ লগা কাহিনী হৈ আছে দেই এইটো। মানে কি আৰু এটোও এইটো যুগ শেষ হ'ব যে, এইটো কাৰণে সেইটো কলি যুগ শেষ হ'ব। সেইটো কাৰণে ইমানেই অত্যাচাৰ হৈছে মানুহ বিলাকৰ। সৰু সৰু ল'ৰা ছোৱালী কোনো কতো সুৰক্ষিত নহয় জানানে?
তাতে তাকে আৰু।
তুমি মানে সাত মানে দুই বছৰীয়া দেৰমহীয়া ছোৱালী এজনী। পৰা দহ বছৰীয়া মাইনা এজনী সংৰক্ষিত নহয় হয়নে। হেল্ল'
হয় হয় হয় ঠিকে কৈছ অঁ গম পাইছোঁ দিয়া। মানে বেয়া লাগে তোমাৰ এ এনেকুৱা হৈ থাকিলে এনেকুৱা হ'বলৈ নালাগে আৰু মানে কি যিমান যি হওঁক আৰু চবে মানে সাৱধানকে চলিব লাগে। আৰু মানে তোমাৰ বাৰিষা দিনত নহয় বেছিকে তোমাৰ এইবোৰ হেৰিইত যাবই নালাগে তোমাৰ মানে ভয়ে লাগে দিয়া।
পানীৰ এই পানী বোৰ, বাৰিষা বতৰত পানীৰ লগত বহুত কিমানে সে মানে- বহুতেই বেছি দুৰ্ঘটনা হয় পানীত, মানুহ বিলাকে ভয়ো নকৰে। তথাপিও যায়ে মানে কিমান দুৰ্ঘটনা ঘটে মানে মানুহ বিলাক। নিজে অলপ মানে নিজৰ ল'ৰা ছোৱালীক মানে অলপমান সুৰক্ষা দিব লাগে। অ' চাব লাগে ক'ত গ'ল ক'ত নগ'ল মানে অলপ খবৰ ৰাখিব থাকিব লাগে হয় নে নহয়।
তাকে হে।
অ' খবৰ ৰাখিব লাগে সদাদ ইমান এৰি দিবা নেকি? তুমি সৰা ল'ৰাটো গৈছে তুমি সেই এৰি দিবা নেকি হয় নে?
অ' অলপ চাব লাগে যে ক'ত গৈছে ক'ত যোৱা নাই অলপ চালেহে ভাল হব ন। আৰু তুমি যদি এনেকে এই দি দিয়া যে থাকক যতে থাকক সেনেকে হ'লে তোমাৰ অসুবিধা হব ন।
উম, সেনেকে এৰি দিব নালাগে মানে বহুতে মানে কিমান কম আৰু ন। এইজনী সৰু কেচুৱা এজনীক যে খুুৰী মাকে ভৰিখন ভাঙি পেলাইছে সেইটোতো বহুত দুখ। লোৱা কথা ন, ইমান বেয়া লাগ
শুনিলে খালি দুখ লগা কথাবোৰে আহি থাকে দিয়া।
বহুত দুুখ লগা কথা বহুত দুখ লগা।
ন ম ভাল হব অ অ
কি কৰিছা?
মই কলোঁ যে সাৱধান কে চলিব লাগে।
উ, অ' নিজৰ ল'ৰা- ছোৱালী যিমানে উৎপত্তীয়া হওক লগতে ৰাখিব লাগে ন।
আৰু ধৰা আমি ক'ৰোবাত গ'লো ফুৰিবলে মানে ল'ৰা ছোৱালী বিলাকক এৰি দিব নালাগে আৰু তুমি লগতে য'তে যাই তুমিও যাব লাগে আৰু তুমিও যত যোৱা সিহঁতক লৈ যাব লাগে ন
অ অ এয়া কাকো বিশ্বাস কৰিব নোৱাৰা হৈছে।
সেইটোয়ে আৰু মানে মানে। তাকে আৰু মানে অকলেতো যাবই দিব নালাগে ক'তো মোৰ মতে- তুমি লগত যাবা গলে নহলে নাযাবাই যাবই নে কিবা এনেকুৱা কৰিব লাগে মানে
নাই বাৰু সেইটোয়ে আজিকালি ছোৱালী বিলাকও জানে উম আৰু বাহিৰৰ কোনোবাই কয় যদি কিবা খাব দিয়ে খাব নালাগে বা এনেকুৱা এই ধৰা বহুত কিবা কিবি আহ। ন ইমান জানাই একদম ভাল বেয়া মানুহ চানুহ ফালে ঘূৰি ফুৰে ভাল মানুহ পাবা তুমি বেয়া মানুহও পাবা তুমি হয় নে।
আৰু মানে তুমি আহ কি কয় তোমাৰ ল'ৰা ছোৱালী সকলোকে মানে আমি তোমাৰ সুচ মানে জাননী দিব লাগে যে ক'ত কি কেনেকে চলিব লাগে ক'ত যাব নালাগে মানুহৰ লগত মানে উচ অচিনাকি মানুহৰ লগত কথা পা দিব নালাগে এইবোৰ আমি কব লাগে ধুন ধুনীয়াকে ইহঁতক শিকাব লাগে সৰুৰ পৰাই।
সৰুৰ পৰাই শিকাব লাগে আকৌ নহয় নহয় কিছুমান মানুহ বহুত বহুত দেই ইমান মানুহো বেলেগ অচিনাকি মানুহতো বাদে দিলো দেই। নিজৰ মানু নিজৰ মানুহে অত্যাচাৰ কৰে নিজৰ মানুহে বিশ্বাসঘাতক কৰে আও কাক বিশ্বাস কৰিবা তুমি
তোমাক কোনোবাই কৰিছে নেকি?
নিজৰ নিজৰ মানুহে অত্যাচাৰ হৈ কৰে মোক কৰা নাই বৰ্তমানলৈকে।
তোমাৰ কথা শুনি এনেকুৱা লাগিছে তোমাক কোনোবাই কৰিছে কোনে কৰিছে?
নাই -নাই আৰু।
বিশ্বাস ঘাটক বুলি আৰু মানে এনেকুৱা নহয় আৰু আছে মানুহ বিলাক আজিকালি দুখটো চবৰে আছে।
হয় -হয় -হয় হেইটোয়ে আৰু কি কবা হেইটোৱে। এয়াই জীৱন আৰু।
উম, থাকে বাৰু এতিয়া কেতিয়াবা তোমাক লগ পালে কম দিয়াচোন বাৰু। মোৰ দুখৰ কাহিনী। হয়নে?